হেল্ল' অঁ হেল্ল' ককছোন পাইছোঁ পাইছোঁ, আপুনি?
অঁ, অঁ কি কৰি আছিলে?
মই এয়া হেৰি ভাত চাত খালো, খাই উঠি পেলাই অলপ অঁ ঘূৰি দোকানত আকৌ হেৰি খাবলে এইটো কি বুলি কয়, এনেই হেৰি, ভাত খাই উঠি পেলায় মানে অশান্তি লাগে যে কিবা এটা চোবাবলৈ গৈছিলো আৰু। মিঠাপান এটা খালো গে।
অঁ ভালে কৰিলা, ভালে কৰিলা।
অঁ, আপুনি?
মই আপোনাৰ এনেই হেৰি লেপটপটোতে লেপটপতে অলপ কাম এটা কৰি আছিলো মানে, এই ৰিপৰ্ট এটাও বনাই আছিলো আপোনাৰ।
কিহৰ ৰিপোৰ্ট?
আপোনাৰ কলেজৰ আৰু।
উম, তাপা ভাত চাত খালে?
ভাত চাত খোৱা বোৱা হ'ল বাৰু দেই।
অঁ, কিহে খালা পিছে?
আজি আপোনাৰ দালি আছিলে আৰু আলু ভাজি তৰকাৰী এখন।
উম
তেনেকে আৰু। অলপ মানে নৰ্মেল আৰু আপোনাৰ ইমান মাছ মাংস নাই আৰু নিৰামিষ।
নিৰামিষ খাব লাগে হৈছি।
হয় হয়, মানে স্বাস্থ্যৰ কাৰণেও ভাল।
উম তাৰাপা মই বোলো আপোনালৈ ফোন কৰি লওঁ বোলো। কথা এটা পাতো বোলো, আপোনাৰ লগত ভাল টপিক এটাৰ ওপৰত। আপনাৰ লগত উম্।
কেনেকুৱা টপিকৰ ওপৰত আ্ ডিছ-কাছ কৰিম বুলি ভাবিছে আজি।
মানে মই আপোনাৰ লগত, এই অনলাইন মানে যোনবিলাক ট্ৰেনজেকচন চেনজেকচন হয়, এইবিলাক। বোৰ ওপৰত মানে, পেটিয়েম, গো'গলপে তেনেকে ইউপি আই ট্ৰেঞ্জেক চন কোনবিলাক হয় বা উম্, সেইবিলাক হোৱাৰ পৰা আমাৰ মানে কেনেকুৱা ধৰণৰ অসুবিধা হৈছে বা কেনেকুৱা ধৰণৰ অসুবিধা হৈছে, আজিকালিতো আপুনি কাৰো লগত কেচ পইচা হাতত দেখা নাপায় মানে, কেচ দেখা নাপায়। যি ভাবিছোঁ, চবে আজিকালি অ'টত বা বাছত যাওঁতেও- অ', কিওৱাৰ হ'ব নিকি, কিওৱাৰ হ'ব নেকি বুলিহে সোধে। চব মানে একাউণ্ট, একাউন্ট ট্ৰেন্সফাৰ কৰা হয়।
হয় হয়।
আপুনি এইটো ক্ষেত্ৰত মানে কি, কেনেকুৱা অনুভৱ কৰে? আপুনি মানে আপোনাৰ মতামতটো কওক মানে।
মোৰ মতামত ক'ব গ'লে এতিয়া যদি ফাৰ্ষ্ট অফ অল যদি ক'ব যায়, এইটো চবৰে সুবিধা হৈছে।
উম্,
মোৰ বুলিয়ে নহয় চবৰে সুবিধা হৈছে। ইউ পি আই ট্ৰেঞ্জেকচনৰ ক্ষেত্ৰত, এতিয়া মানে কি হৈছে? আগতো যদি, মই যদি নৰ্মেল মানে আহ্ জনসাধাৰণৰ যোনখিনি কিছুমান সমস্যাৰ কথা কৈছোঁ দেই। আগতে কি হৈছিলে আপোনাৰ পইচা এটা যদি উলিয়াবও যায়, লাগিলে পাঁচশ টকা এটাই হওঁক, হাজাৰ টকা এটাই হওঁক, কি হ'ব? বেংকত গৈ লাইন পাতিব লাগে, আজি ৰাতিপুৱা গৈছে আপুনি আবেলিলৈকে লাইন পাতি থাকিব লগাও হ'ব পাৰে, এনেকুৱা এনেকুৱা চিটুৱেচন আছিলে। আৰু তেনে ক্ষেত্ৰত আজিকালি সেই দিন যোৰা পাঁচ, ছঘন্টা লাইন পতা সেই কামটো আজিকালি ছেকেণ্ডত কৰিব পাৰিছে। সেইটো ক্ষেত্ৰত বহুত ভাল কাম হৈছে মানে, এই যোনটো ট্ৰেনঞ্জেকশচন, অনলাইন ট্ৰেনজেকচন। ট্ৰেনজেকচনৰ কথাটো আৰু ছেকেণ্ডতে আহি গ'ল। অলপ ছেফটিও হৈছে, আৰু আজিকালিতো চোৰ বুলি ক'ব লাগিব আৰু ডাইৰেক্ট চোৰ বুলিয়ে শব্দটো ওলাব লাগিব। কাৰণ চোৰৰ সেইটো জানেই আৰু আজিকালি, পইচা দেখিলেতো অ', যদি সম্পতি মানে- ধনটো আমাৰ সম্পত্তি ন! আৰু সেইটো য়ে যদি চুৰ কৰি লৈ যায় আৰু। কি হ'ব আৰু সেইটো ক্ষেত্ৰত আৰু। ইউ পি আইৰ যোনটো ট্ৰান্জেকচনে বহুত সহায় কৰিছে।
উম্, মানে আপুনি ক'ব বিচাৰিছে আৰু আমাৰ ইয়াতে ধৰণৰ, আমাৰ যোনবিলাক আমাৰ আগতে টকা-পইচা, ধন টকা-পইচা চুৰি হৈ যায়। এতিয়া মানে সেইবিলাকৰ পৰা বাচি যাব পাৰোঁ আৰু আমি, আমি মানে বস্তুটো কাৰনে বেছি ছিকিউৰিটিটো আমাৰ হাই হৈ গৈছে আৰু আগতকে।
হয় হয়।
আৰু বস্তুটো ডিজিটেল গেটৱেৰ জৰিয়তে আমি পেমেণ্ট কৰিব পাৰোঁ, হাততে আমি মোবাইলটো লৈ ফুৰিব পাৰোঁ।
হয়।
উম্, ক'ৰবাত এ চাবলৈ মানে যদি যাওঁ, এতিয়া চাবা হা, অ', মই ভাবোঁ মানে যেনেকে
হয়।
আজি যদি আমাৰ ভাৰতৰ মানে, বেলেগ এটা জেগাত থকা মানুহ এটাৰ, যদি আমাৰ ফ্ৰেণ্ড এটাৰ যদি কিবা বিপদত পৰিছে, আমি তালৈ এক ছেকেণ্ডত, তাৰ একাউণ্টত মানে, পইচা ট্ৰেন্ঞ্চফাৰ কৰি দ'ব পাৰো মানে।
হয়, হয়, হয়।
আকৌ আমি, অন- অনলাইন পে'মেণ্টৰ জৰিয়তে আমি যদি আমাৰ কিবা পাৰ্চেল-চাৰ্চেল আছে, আমি অৰ্ডাৰ কৰিবলগীয়া হয়, তেনেকুৱ বিলাক জৰিয়তে আমি মানে, সেইটো অনলাইনতে পাইড কৰি পেলাই মানে আমি ধুনীয়াকে যদি ডেলিভাৰ কৰিবলৈ, আমি মানুহটো যদি নাথাকো, নহ'লে ঘৰৰ কাৰোবাক থৈ যাব পাৰে যাতে যদি মানে, পইচাটো দিবলগীয়া নহয়, পইচাটো ডাইৰেক্ট অনলাইনত দি দিলে হ'ল। ত, তেনেকুৱা পৰা তেনেকুৱা বোৰৰ কাৰণে মানে, কিছুমান কিছুমান অসুবিধা যোনবিলাক থাকে মানে, কেতিয়াবা কেতিয়াবা তেনেকুৱা প্ৰব্লেম বিলাক হয়, এইবিলাকতো একপচনেল হয় ন', হ'ব পাৰে একো ডাঙৰ কথা নহয়। ত' সেইবিলাক প্ৰব্লেমৰ পৰাও মানে এতিয়া মানে, অনলাইন পেমেন্ট তেওঁ সহায় কৰিছে আৰু
হয়, হয়।
ভাবকচোন
মানে, আজিকালি কি হৈছে যোনটো বা- আপোনাৰ যদি ক'ব যায় ন', যোনটো ৰ্ফড বা যোনটো স্কেম বা যোনটো আজিকালি চোৰ মানে, অনলাইন চুৰ বুলি ক'ব লাগিব, সেই বস্তুটো মানে আজিকালি আ, যোনবিলাক পাব্লিক বা যোনখিনি জনসাধাৰণ আগতকে মানে, বহুত হেৰি হ'লগে মানে আজিকালি প্ৰায়ে বুজি পোৱা হ'লগে। মানে, আৰু সেইবোৰো ক্ষেত্ৰত আপোনাৰ কি হৈছে? এপ বিলাকতো আপোনাৰ সেইটো প্ৰাইভেচি বা পলিচি আছেও আজিকালি। আৰু এইটো দিয়েও চাগে আপুনি চাবচোন কেতিয়াবা। ইমান মেছেজ আহি থাকে, এনেকুৱা এনেকুৱা হেই আ, হেৰি নকৰিব বা ক্লিক নকৰিব বা কিবা কিবি।
উম, উম সেইটোয়ে আহি থাকে, আহি থাকে সেইটো আহি থাকে। আহ, মেছেজ আহি থাকে, মানে সদায় নটিচ বিলাক আহি থাকে আৰু। নটিছ নহয় মানে ৱণিং ৱৰ্ণিং মেছেজবিলাক। স্কেমৰ পৰা কেনেকে বাচিব লাগে? কেনেকে? এ, কোনোবাই আপোনাৰ মোবাইলত পিচি
হয়।
কেনেকে টেষ্ট কৰিব, সেইবিলাক বুলি এনেকে মেচেজ আহি থাকে নহয়, আৰু আৰু, কৈ আহি থাকে আপোনাৰ বেংক কাৰ্ডৰ বা কে অটি এম কাৰ্ডৰ অটি পি বা ডেবিট কাৰ অটি পি যাতে কাকো শ্বেয়াৰ নকৰিব। বেংকৰ পাৰ্চনেল, বেংকৰ পাৰ্চনেল লক অ আপুনি অ টি পি শ্বেয়াৰ কৰিবলৈ কোনো দৰকাৰ নহয়। এনেকে
এইবিলাক মানে সুৰক্ষাৰ কাৰণে বহুত খিনি হেৰি কৰিছে, তথাপিতো আপোনাৰ যোনবিলাক মানে গাঁৱৰ মানুহ আছে
হয়।
তেনেকুৱা ধৰণৰ মানুহবিলাকৰ আগৰ দিনৰ চোৰ ডকাইতে মানে লোতিছিলে আজিকালি দিনত এ, অনলাইন পেমেন্টৰ জৰিয়তে কিছুমান চাইবাৰ মানে হেৰি কৰি কৈও লাভ নাই মানুহক লুতা দেখা যায় আৰু বৰ্তমান অ জৰিয়তে মানে আৰু সেইটো বেয়া দিশ সেইটো এটা বেয়া দিশ হিচাপে চাব পাৰোঁ সেইটোহে বেয়া। সেইটো এটা বেয়া গুণ দেখি পাইছো আৰু উম আৰু সেই থাকে আৰু আৰু এটা বেয়া গুণ আছে নহয় কি হয় অনলাইনত যদি প্ৰপজ বস্ত থাকে এতিয়া মানে উম পইচাটো পইচা হিচাপে আমি ট্ৰিট নকৰো মানে তাত এটিয়া মানে উম ভেলু নাইকিয়া তাইপৰ হৈ যায় মানে। এ অনলাইনপাহে গৈছে একো গাত নালাগে মানে কিন্তু হাতত থকা পইচাটো দি দিও মানে পাঁচশ টকা এটা যদি আমি দিবলগীয়া হলে গাত লাগি যাব এইফালে আমি ছশ সাতশ টকা য যদি অনলাইনত মাৰি দিও সেইটো গাত নালাগে।
উম' মানে এইটো হয় দেই মানে এইটো মোৰ ক্ষেত্ৰতো হয় বা এইটো চবৰে ক্ষেত্ৰতো হয় বাৰু‌ এতিয়া আপুনি ক'লে যদি আপ আপোনাকো গম পাইছো যে হয় এইটো কাৰণে চবৰে ক্ষেত্ৰতে হয়। মানে কি হয় পইচা আজি থাকিলে লাগিলে যিমানে থাকক মানে কি হয় এটকা এটালৈকে ট্ৰানজেকশ্যন কৰিব পাৰি ন আৰু সেইটো কাৰণে মানে মানে কেচে নথাকে আৰু এতিয়া কিবা এটা বোলে বস্তু লব মন থাকিলে পিতিককে মাৰি দিলো যিমানে থাকক মানে ইমান ফৰক নপৰে মানে গাত নালাগে মানে বস্তুটো এ গৈছে গৈছে আৰু উম নাই মানে পইচা মানে ট্ৰিট কৰিব মানে নাথাকে মানে পইচা যে গৈছে সেইটো মানে গাত নালাগে দাস্ত মানে এটা বেলেগ এ মানে বেলেঞ্চ এটা কমি গৈছে বুলি ক'ব পাৰি আৰু জাষ্ট মানে মোবাইলৰ বেলেঞ্চ এটা
এইটো নাম্বাৰটো মানে কমি গৈছে আৰু
অ' সেইটোৱে আৰু হা হা
সেইটো কাৰণে মানে উম সেইটো গোজ সেইটো হিচাপতহে মানে বেয়া টাইপৰ বুলি ক'ব পাৰো বেয়া নহয় মানে
নাই নাই এইটো থাকিবই ন এতিয়া বস্তু এটা চাব ন শুনিছা নাই এতিয়া যদি চাই ন একদম আগতে যদি চাই যোনবিলাক বিনিময় প্ৰথা হৈ গ'ল বা সেইবিলাকৰ পৰা অনুযায়ী আৰু কিছু কিছুমান কিহত শিলগুটি দি বা কিবা কৰি তেনেকেতো লাহে লাহে টকা সৃষ্টি হলগে ন মানে টকাবোৰ কথা কৈছো আৰু এতিয়া যদি এতিয়া যদি চিটুৱেচনটো যদি এইটো বস্তু যদি আহিছে সেইটো হিচাপে আমি একচেপ্টতো কৰিব লাগিব। কাৰণ এইটো হৈছে এইটো মানে চাব যদি যায় ন যোনটো আ ফিজিকেলি যোনটো টকা পইচাতকে বহুত গুণে চেফটি হয়। হয় নাই কওক বাও অ সেইটো ক্ষেত্ৰত আমি এইটো একচেপ্ট কৰিবই লাগিব। হয় নাই বাৰু এইটো লাগিলে আপুনি আ পইন হিচাপে ভাবে বা পইন হিচাপে ভাবে বা ভাবে বা কিবা মানে যিটো ভাবে আৰু এইটো যিটো হয় হয় আৰু ৰিয়েলিটিত উম
সেইটো বুজি পাইছো বাৰু আপুনি কোৱাটো।
হয় এইটো একচেপ্ট কৰিব লাগিব যিহেতু চব চব আপগ্ৰেড হৈছে যদি এইটো কৰিবই লাগিব আৰু সেইটোয়ে দেশ
ফিউচাৰৰ ইকনমি সেইটোৱে।
উম, ফিউচাৰটোত মানে হেৰি কাৰণে যোনটো নহয় ফিউচাৰত মানুহে তেনেকুৱা ধৰণৰ। উম, মানে নতুন, নতুন টেকনলজি আৰু নতুন, নতুন এটা এতিয়া আমি পেমেন্ট কৰিব পৰা, আগতে নোৱাৰিছিলোঁতো। আগতে আমাৰ বেংকত গৈ পেলাই এতিয়া আমি কাৰোবালৈ যদি পইচা পঠিয়াবলগীয়া হয়
হয়।
তেতিয়া বহুত টাইম লাগে, এদিন লাগিছে, বেংকত লাইন পাতিব লাগিব। বেংক ট্ৰেসফাৰ কৰিব লাগিব, আকৌ ট্ৰেচফাৰ চাৰ-চাৰ্জ দিব লাগিব।
হয়। ঠিক কৈছে, ঠিকে
মানে এটা মি-মিনিমাম এটা ফিছ দিব লাগিব। চি এছ পি পা যদি কৰোঁ বা বেংকত। গৈয়ো কৰোঁ তাৰ এটা ফিছ দিব লাগিব। ফিছ দি পেলাই বেংক টো বেংক ট্ৰেঞ্চফাৰ কৰা হয়। না, আজিকালটো কি আৰু, আজিকালি আপোনাৰ ই উ পি আই হোৱাৰ পিছত য'ত মনযায়, য'ত মনযায় যেনেকে আমাৰ দুটাই।
উম, মানে য'তেই পাই ত'তেই সুবিধা আৰু, যেনেকে হেৰি পাই, যাচ অকন নেটৱর্ক কানেক চনটো ভাল হৈ থাকিলেই হ'ল।
উ, উম, উম, হেইটোৱে।
হয়, হয়।
চব ক্ষেত্ৰতে মানে চাবলৈ গ'লে এইটো অ' ভালে হৈছে বুলি ক'ব পাৰে। এতিয়া উম, উম, এতিয়া মানে
হয় কওক।
অ' মই মানে ধেমালি কৰিছোঁ হা, জাষ্ট মানে এটা কথা কৈছোঁ আৰু মানুহে, মানুহে যে কয় আগতে এ, অনলাইন পেমেন্ট যেতিয়া নাছি মানে অনলাইন বস্তু নাছিলে, তেতিয়া মানে ৰাস্তাতে খুচুৰা খুচুৰি পইচা হেৰাই পাওঁ যে। সেইটো কথা, আজিকালি কোৱা নাযায় আৰু।
অ', আচ্ছা, আচ্ছা, আচ্ছা। সেই বস্তুটো কিন্তু পাছলৈ কিন্তু বহুত ৰেয়াৰ হ'বগে দেই।
উম, তাকে।
উম, আজিকালি খোজা পইচা একেবাৰে মই নেদেখাই হ'লো।
তাকে। খুচুৰা পইচা মানে আ-আছে কিন্তু মানে হেৰি নহয়।
কোনো ইউজে নকৰে আজিকালি।
উম, আজিকালি মানুহে ইমানকে ইউজ নকৰে।
আজিকালি এটকাটো আজিকালি নেগলেজিবলে হ'ল, আৰু কোনো হেৰিয়ে নকৰে। পাট্টাই নিদিয়ে।
উম, এটকাটো এতিয়া সেহে, এটকাটো আপোনাৰ ইমান ভেলু নাই বুলিয়ে ক'ব পাৰে, মানে ভেলু আছে, মানুহে ভেলু নিদিয়ে আৰু মানে। হেৰি হৈছে না আপোনাৰ, আম এইটো কি বুলি কয়, কি বুলি, এইটো কি বুলি কয় অম, পইচা আজিকালি ইমান হেৰি নহয়তো, পইচা অতি মূল্য বৃদ্ধি হৈছে ন'।
সেইটো হয় বাৰু দেই, সেইটো হিচাপত মানে মানুহৰ মাইণ্ডছেটটো আজিকালি হেৰি হৈ গ'ল। ভাবে আৰু ইমান দিন দাম দি কিনিছোঁ যদি আৰু এটকাটো কিনো আৰু। এনেকুৱা আৰু মানুহৰ মাইণ্ডছেটবোৰ নহয় জানো, উম।
পোন্ধৰশ টকা দিলে, পোন্ধৰশ এটকা দি পেলাই আপুনি। পোন্ধৰশ এটকা আৰু পোন্ধৰশ টকাৰ মাজত মানে ডিফাৰেন্ঞ্চটো ইমান বুজি নাপায় মানে,
সেইটোৱে সেই টকা পৰাই যদি আজিৰ পৰা যদি এহেজাৰ মানুহ। তাৰাপা যদি লয় নহ এহেজাৰ টকা হয়।
উম, সেইটোৱে কেত সেইটোৱে মানে এইটো কি বুলি কয় ঊনিচ। ৰিচকা ফৰকহে বুলি যে কয় সেইটোতো বুলি হয় কিন্তু। এক আৰু দুইৰ মাজত বহুত ডিফাৰেন্ঞ্চ আছে, এটকা আৰু দু এটকা এটকা মাজত বহুত ডিফাৰেন্ঞ্চ হৈ যাব।
উম, ঠিকেই কৈছে।
উম,
উম, বাকী আৰু এনেকে আৰু অনলাইন ট্ৰঞ্চেকচন বোৰ ন, এনেকৈ চলি থাকে আৰু।